হেল্ল'
অ
শুনিছা
অ শুনি পাই আছে কি কৰি আছে বন্ধু
বন্ধু এনে আছো ৰবা বাকী তোমাৰ কোৱা বন্ধু কি চলি আছে কি কৰ কি কৰি আছা আজি ক'ত ক'ত গলা চব কৈ যোৱা
মই এনে বিছনাতে বহি আছো ন আৰাম কৰি আছো অলপ গৰম লাগিছে
হয় হয় মইয়ো বাৰু বাহিৰতে খোজকাঢ়ি আছো এনে, এ বাহিৰতে খোজকাাঢ়ি আছো এনে ঘৰত গৰম। ৰাস্তাত এতে আছু ৰাচ ত ৰাস্তাতে খোজকাঢ়ি আছো।
উম, মইও বিছনাত আছো ঘৰত মানে এটা দিন দিনে ৰআকৌ উঠিল ৰাতিপুৱা উঠিলে নে ঘৰতে আছিল মানে ৰাতিপুৱা উম, বোলে ঘৰতে আছিল কি খালি অলপমান দিনত অলপমান পল্টন বাজাৰ য আছিল মাজত কিবা কনে কিবা কি কিন পাত আৰাম কৰে
অ', অ', অ', কিবা কিনিব আছিল ন? মই আজি দিন ভৰ ৰাতি ৰাতিপুৱা উঠিলো ব্ৰেকফাষ্ট কৰিলো তাৰপিছত তিনটা মান টিউশন কৰালো মানে টিউচন কৰাও মই। শুনা পাই আছ না?
শুনি পাইছো -শুনি পাইছো-শুনি পাইছো তু
শুনা - শুনা পাই আছো মানে তুমি চুপ চাপ না নাথাকিবা মাজে-মাজে কিবা কিবি ব কি থাকিবা নহলে কাটি যাব ফোন হয়-হয় এনেকে এনেকে কবা হয়-হয় মই টিউচন কৰা অ।
মানে কিমানটা তোমাৰ এইটো কিবা আছে অ ল'ৰাখন?
ষ্টুডেণ্ট? স মানে ল ছাত্ৰ ছাত্ৰ ছাত ত্ৰ মোৰ আছে তিনটা আছে বৰ্তমান।
টা।
বৰ্তমান তিনটা আছে, বেছি লোৱা নাই আৰু। নাই, নাই মোৰ, মোৰ ঘৰত আহে। নাই, নাই হুম, মোৰ মোৰ মোৰে নিজৰ ঘৰত আহে। হয়, হয়।
অ, ভালে তেতিয়া, মই মানে মাজত কৰিছিলো টিউশন মোৰোটো মানে ঘৰত যাইপেলাই কৰা আছিলে আৰু। এ বহুত প্ৰব্লেম থাকে ঘৰত যাইপেলাই কৰাৰ, মানে ঘৰত যাবা লগা হৈ যায়, তোমাৰ উম, গাড়ী ভাৰাও যায় তোমাৰ আহা
ঘৰত যাই কৰালে, এয়াতো যি পইচা দিয়ে লাভ নাই ঘৰত যাই কৰালে
মানে যিমান তোমাৰ বাহিৰত পাইছা, বাহিৰততো আধা তাৰ আধা মান তোমাৰ
হয়, হয়, যিমান পইচা আহে মানে গাড়ী খৰচে গুচ চি যায় বা খোৱা লোৱাতেই গুচি যায়, তুমি তাৰ চাই এ ভাল মানে ঘৰতে কৰালে ভাল, মোৰ মতে। হয়, হয়। ঘৰত কৰালে মানে আৰু তোমাৰ কম হ'লেও হৈ যায়, ঘৰত কৰালে কম হ'লেও হৈ যায়, মানে নিজে যাই কৰিলে এপ্ৰক্স টুৱেণ্টি ফাইভ হাণ্ড্ৰেড এটা লাগেই।
উ, এইটোৱে, থিক আছে, টুৱেণ্টি চেভেন এতলিষ্ট লাগেই মান্থলি, নহ'লে লাভ
ঘৰত, হয়, হয়, ঘৰত কৰালে তোমাৰ ফিফটিন হাণ্ড্ৰেড তো কৰাব পাৰি, যদি ঘৰত আ
উম অ' অ' ঠিকে কৈছা ঠিকে কৈছা ময়োতো ভাবো।
বাকী তুম তুমি আহ। প্লাষ্টিক মানে আমি। ইউজ কৰিব লাগে নে নালাগে। তুমি কি ভাবা আজিকালিতো বহুত মানে প্লাষ্টিকৰ দিচ আজিকালি চ চবেই প্লাষ্টিকত চব বস্তু ওলাই মাজতে বাৰু ওলাইছিল প্লাষ্টিক। এভয়ড কৰি কৰিছিল। চবে পেপাৰ বেগ ইউজ কৰিছিল, পেপাৰ বেগ ইউজ কৰিছিল তাৰপিছত পে পেপাৰৰ প্লা পেপাৰ বেগেই ইউজ। ইউজ কৰিছিল মানে চব বস্তু লোৱা তাৰপিছত কিবা কি চাহ খোৱাতো চাহ খোৱাত। কিন্তু আজি আজি কালি চাহৰ মানে কি কিছুমান অ' দোকানত কোনটো উ মাটিৰ কাপ যে আছে ইউজ হয় কোনটো।
অ' ঠিক আছে মানে মই ভাবো মানে তোমাৰ যেনেকা তুমি যেনেকা চাৰ কথা ক'লা প্লাষ্টিক প্লাষ্টিক কাপ বিলকেৰে মানে আজি যেনেকা অ' প্লাষ্টিকৰ জাগাত তুমি মাটিৰ কাপ ইষ্টেমাল অ ইউজ
হয় হয় প্লাষ্টিকে বহুত পলিউচন মানে মানে প্লাষ্টিকে বহুত প্ৰদূ্ষন কৰে ন প্ৰদূ্ষন।
অ। প্ৰদূ্ষণ কৰে মানে তোমাৰ যেনেকা প্লাষ্টিকটো তুমি মাটিত পেলাই এইটো মাটিতে থাকি থাকে আৰু মানে এইটো যেনেকা তুমি চব্জিখন পেলাইলে এইটো কি মাটিৰ লগত মিক্স হৈ যায় মানে মাটিৰ লগতে মিলি যায়।
খাৰ হৈ যায় খাৰ খাৰ হৈ যায় চব হয় ম তিৰ লগত মিলি কেনে খাৰ হৈ যায়, অ আৰু প্লাষ্টিকটো যদি প্লা প্লাষ্টিকটো যদি পেলো পেলোৱাৰ পিছত তুমি এসপ্তাহৰ ভিতৰত যদি এইটো জাগাতে যাইছোৱা প্লাষ্টিক প্লাষ্টিকে হৈ থাকিব। অ' আৰু যদি তাৰ বৰষুণ যদি আহে প্লাষ্টিকটো অলপ ভিজিব পাৰে বা বাকী একো নহয়
এইটোৱে মানে তাৰপিছত তোমাৰ প্লাষ্টিকতে থাকিব লাষ্টত তই আগতে মানে আগতে য'ত প্লাষ্টিক পেলাইছে ইয়াৰ পৰা
বা বাকী পেপাৰৰ বস্তু যদি খাই কেনে পেপ পেপাৰটো পেলোৱা এইটো কোনটো নাক নাক থাকে আজিৰ বস্তু আজি গায়েব হৈ যাব আৰু বৰষুণ দিলেও ভিজি কেনে মানে পেপাৰটো ছিঙি যাব। পেপাৰটো ছিঙি যাব বৰষুণ দিলেও।
উম ঠিকে কৈছা এতিয়া লাষ্টত প্লাষ্টিকখন কি অ' ক অ'। অ', সেইটোৱে মানে তাৰপিছত প্লাষ্টিকখন কি হৈ গ'ল ৱাটত থাকিব ইয়াৰ পৰা নতুন মাটি আহিব প্লাষ্টিক তাবি থাকিব তাবি দাবি গ'ল পেলাই আছো তোাৰ যেনেকে তুমি ইয়াৰওপৰত অ' আগত যে কিবা অ' লাগাব খুজিলে লাগাৰ চাও যেনেকে তুমি মই তো চবজি লগাম চবজি লাগাব খজিল এনেকা গাচি লগাব খুজিল তুমি লগাল এইটো প্লাষ্টিক আছে তলত তোমাৰ ভালকে উগি নগিবউ খালি অলপ উগিব মানে অলপমান ডাঙৰ হ'ব মৰি যাব
অ অলপমান ডাঙৰ হব মৰি যাব ঠিকে কৈছা বাকী তুমি যদি বেলেগত মা মাটিৰ ইয়াত যদি মানে মাটিৰ পটত যদি তুমি মাটিৰ কিবা মানে মানে পটত যদি অ' চব্জি ৰোৱা বা যিয়ে ৰোৱা মই তোমাৰ চাপজ গপাল দিছো জলকীয়া ৰুইছো চ তোমাৰ তুমি যদি ভালকে চোৱা আচ এয়া কৰা পানী চানী যদি টাইমত দিয়া চব বস্তুতটো এন ভাল হ ভাল হ'বই
ঠিক আছে
সটো মানে তোমাৰ মাটিত আহম প্লাষ্টিক পেলালে একবাৰ মাটিও বিয়া হৈ যায় লাষ্ট তোমাৰ
মইতো ভাবো মইতো ভাবো প্লাষ্টিক এভইডে কৰিব লাগে সিমান যিমান পাৰো প্ৰায় প্লাষ্টিক এবয়ড কৰিব লাগে মইতো ভাবো
মইটো ভাবো মান প্লাষ্টিকটো মাটিৰ নহলে বেলেগ বস্তু কাৰ নে প্লাক ম নহলে মাটিৰ বস্তু নহলে যোনটো বস্তু মানে তমাৰ মত ম গল য আৰু অ
উ মাটিৰ লগত মিক্স হৈ যায় ঠিকে কৈছো যোনটো বস্তু প্লাষ্টিকটো মাটিৰ লগত মিক্স নহয় ন
অ ইতি মানে কিবলে আগত যে
তুমি এটা চাপজ অ চাপজ এটা মই কথা কৈ আছো চাপজ তোমাক চাপজ মই এটা কৈ আছো প্লাষ্টিকৰ বটলত যে আমি পানী খাওঁ। এইটো পানীটো কোনটো ওৱান টাইমে ইউজ কৰিব লাগে কোনটো আজিকালি মানুহে পানীটো প্লাষ্টিকটো কোনটো বেয়া। এইটো মানুহে গম পোৱা নাই কিছুমান মান নয় আজিকালি বহুত বহুত মানুহে চ কি কৰে প্লাষ্টিকৰ মানে বটল টো লৈ কেনে মানে ঠাণ্ডা যে থাকে ঠাণ্ডা।
বুজিছ?
ঠাণ ঠা ঠা ঠাণ্ডাৰ বত তলটো হৈ কাণে এ মানে এ একমাহ দুমাহ লৈ বহুত তে এক বছৰ লৈও কিছু মানে ইউজ কৰে। মানে পানী খাব এইটোত ফ্ৰিজত থব কিবা কৰিব। অ যেতিয়ালৈ বেয়া নহয় এইটোয়ে চলাই থাক চলাই থাকিব চ' টো যে বহুত বেয়া এইটো মানুহ। তুমি মানে গম পোৱা নাই
সত ঠিকেই কৈছে সেইটোয়ে মানে এটো বুজি নাপাওঁ মানে এইটো অ মানে প্লাষ্টিকো নহয় ত ঠাণ্ডা থাকে বস্তুবিলাক যে পাতলা হয় না এইখিন এ কিবা হয় আৰু সহজ হৈ যায়, পাতল হয় কিন্তু সহজ হৈ যায় লেকিন তুমি এইটো প্লাষ্টিক পানী খাই আছে যু প্লাষ্টিকে তুমি খাই লোৱা হৈ যায়।
প্লাষ্টিক প্লাষ্টিক এটা জলাই দিবাচোন প্লাষ্টিক এটা তুমি জলাবাচোন কেনে হয় চাবাচোন প্লাষ্টিকৰ বটল এটা জ্বলাবাচোন আৰু তুমি পেপাৰ এটা জ্বলাবাচোন, পেপাৰ এটা জ্বলালে তাতে গায়ব হৈ যায় আৰু প্লাষ্টিকত মানে কিবা কিবা হ'লেও থাকে গোট মাৰি এটা থাকে কোনটো বস্তু এটা।
অ ঠিক কছে ঠিক কছে।
হয় ন তুমি নিউজ পেপাৰ জ্বলাবা যা পেপাৰ যি যিকোনো জ্বলোৱা, পেপাৰ জ্বলোৱা বা ঘাঁ জ্বলোৱা বা বেলেগ যিমান বস্তু জ্বলোৱা তোমাৰ কিন্তু তাতে গায়ব হৈ যাব বস্তু।
অ ঠিকে কৈছে এইটো চাইছো মই আহ।
খালি নিউজ পেপাৰ জ্বলালে তাৰে চাই চাই থাকিব আৰু প্লাষ্টিক চাবাচোন প্লাষ্টিকৰ বটল বা নৰ্মেল প্লাষ্টিকৰ যদি জ্বলোৱা তাতে কিন্তু এটা বস্তু গুট- গুট মাৰি থাকে কিন্তু এটা বস্তু লাষ্টত যায় কেনে।
প্লাছ-প্লাষ্টিকখন মানে ইটোয়ে আৰু মান প্লাষ্টিকখন তুমি জ্বলালিয় এইটো প্লাষ্টিকৰ ধোৱা যোনটো উঠে সেইটো উঠাতো কালা উঠে একদম কালা কৰিবলে উঠে। ইয়াৰ লগত এইটো কা-কালা খুনটোয়ে মানে পৰা জৰ পৰা থাকি যায়। পাছত তুমি মানে তলত পেলালে মাটি খন বিয়া হয় জ্বলালে
তুমি নিজে ভাবা যদি কলাই -কলাই উঠে মানে প্লাষ্টিক টো কিমান বেয়া তুমি নিজে ভাব বা কলাই যদি ধোৱা উঠে কলা ধোৱা কিন্তু ভালটো ভালটো হা নহয় কলা ধোৱা মানে আমাৰ গাড়ীৰ গাড়ী বেয়া হ'লে মানে গাড়ী মবিল বেয়া হলে যেনেকুৱা ধোৱা ওলাই এনেকুৱা ধোৱা ওলাই কিন্তু।
উম,
হয়নে?
অ, এইটো মানে তুমি যেনেকা গাড়ীৰ যেনেকে মৌবিল মৌবিল খুন এইটো কথা কলে কালা কৰে। এইটো মানে যে অপৰাজায়ক পোৱা যাই পেলায় থাকি যায় এইটো প্লাষ্টিকৰ ধোঁৱাবোৰ লগ লাই পোৰণনে থাকি যায় লাষ্টত ইয়াৰ লগত তোমাৰ কি হৈ গ'ল মাটিও বিয়া হ'ল প্লাষ্টিক লগত
চ'ব বে'হাল
অ হাৱায়ো বিয়া হৈ গ'ল
চ চ'ব বেয়া হয় চ'ব বেয়া হয় চ' মই বেছি ভাবো যে প্লাষ্ট প্লাষ্টিকৰ প্লাষ্টিক চাই প্লাষ্টিক মানে এৰি কাৰণে আমি যিমান পাৰো কাগজ বা নিউজ পেপাৰ বা খাব কাৰণে মাটিৰ বস্তুহে ইউজ কৰিব লাগে মোৰ মতে
মানে তুমি যিমান বেলেগ বস্তু স্তৰান কৰিব পাৰে কাগজ প্লাষ্টিকৰৰ জেগাত ইমানে ভাল আৰু তোমাৰ কাৰে তোমাৰ কাৰেও ভাল মানুহ গাঁ কাৰেও ভাল না তোমাৰ এইটো আহ মাটিকও ভাল হাৱা
চ'বৰে কাৰণে ভাল মানে প্লাষ্টিক প্লাষ্টিক কি হয় প্লাষ্টিক দাচ বিন টাইপ হয় মানে তুমি যদি প্লাষ্টিক তিনিটা চাৰিটা পেলোৱা ডাষ্টবিন ডাষ্টবিন টাইপ লগা হ'ব। মানে যত পেলাবা প্লাষ্টিকৰ বস্তু যদি তিনটা চাৰিটা প্লাষ্টিকৰ বটল পেলোৱা পেলাই। থৈ দিয়া তুমি। ডাষ্টবিন টাইপ লগা হ'ব এইটো ওৱান টাইমে ইউজ কৰে মানুহ বেছিভাগ মানুহ এতিয়া ওৱানটাইমে ইউজ কৰে মান ঠাণ্ডাটো। খাই কেনে পেলাই দিয়ে তিনিটা চাৰি য'ত ঠাণ্ডা থাকে। থাকিব মানে খালি খালি। ঠাণ্ডা বতৰ তাতে গাষ্টবিনা আৰু আজি চাৰ কাপগেইটা কি আছে চাহ কাপগেইটা ধুব পাৰে ন মাটিৰ কাপগেইটা। মাট মাটিৰ কাপ। টো ইউজ কৰিব পাৰে ন মাটি
অ মাটি কাপতো মানে ধুই পেলাই ইউজ কৰিব পাৰে আৰু ম। মাটটো মানে কি হয় মাটিত তুমি পেলাই দিলা মাটিতটো মাটিতে মিলি যাব।
হয় হয় হয় হয় মিলি যায় ঠিক আছে বাৰু বন্ধু আজি কথা পাতি ভাল ভাল লাগিল। তোমাৰ লগত। হয় এইটো প্লাষ্টি প্ৰদূষণৰ বিষয়ে আৰু কেতিয়াবা বহুত কেতিয়াবা টাইম পালে পাতিম।
অঁ ঠিক আছে তে বাৰ টাইম পালে কথা পাতিম ছা অঁ দে অ ধন্যবাদ মই ৰাখিল দে হ'ব দে দে ধন্যবাদ।